হেল্ল', অ', বহি আছো।
অ', ভাত পানী খালি?
আহ।
ভাত পানী খালি বোলো?
ভাত পানী খালো, খালো মানে জলপানে খালো, বাউ তহঁতি?
আমি হেৰি ভাত পানী নাই খোৱা, চাহ খালো দুবাৰ গাখীৰ চাহ খালো আউ
অ',
তাপা সেয়াই আৰু কি কৰি আছা সেই আলহী আহিছিলে নহয়।
অ আহিলে আহিলে এইবোৰ দিলে কিবা কিবি এতক, ফিৰি দিলে তাৰপিছত প্ৰশংসা পত্ৰ এখন দিলে।
অ অ মা অ মানুহ ধেই আহিছিলে নে।
উম আহিছিলে চাৰি পাঁচজন মান।
অ,
তাৰপিছতে আৰু ওচৰৰ মানুহ মাতিবলৈ কৈছিলে নোমাতিলে মাই,
অ তাৰপা হেৰি কি বুলি কয় এনে সম হেৰি, ট্ৰফি দিছে আৰু হেৰি দিছে।
অ প্ৰশংসাপত্ৰ দিছে আকৌ কিতাপ তি দুখন দিছে। যিটো কবিতা আছে সেই কবিতাটো থকা কিতাপ এখন দিছে আৰু সাংবাদিকো আহিছিলে।
সাংবাদিক আহিছিলে অ অ তাৰপা হে কি বুলি কয় এ আৰু কি উম হেৰিয়ৰ পৰা আহিছিলে নে এই ইয়াৰে পহু কটাৰে।
অ তাৰে আকৌ হে সাৰমতি হেৰিয়ালে অহা আগতে আহিছিলে। জান আৰু শিমলুগুৰি তহঁতৰ সেইফাল অ শিমলুগুৰি অ, টাউন হৈ আহিছিলে তাৰপিছতে, সেই তেনেকুৱা হৈছিলে আৰু খালে আৰু জলপান প্ৰথমতে নেখা নেখাও কৈআছিলে। নাখায় প্ৰথমতে তাৰপিছতে মাক কলে চাহ অকন কে চাহ অকন কেলে নাখাব বোলে সেই ভাত, খাম বুলি কৈছিলে তাৰপিছতে আকৌ ভাত, অ তাৰ পিছতে আকৌ হেৰি চাহ খালে যেনিবা তাৰপিছতে জলপান মই ঠিক কৰিলো আৰু তাৰপিছত খালে। কৰে কিমান মান খা দিয়ক বোলে।
অ খাই বৈ ধুনীয়াকে গ'ল আৰু এনে চব ভাল বস্তু পাতি অ এনে বস্তু পাতিবোৰ ভালেই নহয় টফি চফিবিলাক,
অ ধুনীয়া অ ধুনীয়া নিপ থকা ভালে লাগিছে বাৰু ফাউটেন পেনৰ নিচিনা আগৰ বেছি বহুত ডাঙৰ নহয়। বাৰু জোখৰে মানে ইমান সৰু নহয় মানে ইমান ডাঙৰো নহয়।
এ ডাঙৰ সৰু লগত কি কথা এ আছে হেৰি পুৰস্কাৰ পুৰস্কাৰ হয়নে নহয়। অ সৰু ডাঙলৰ লগত,
উম তাৰ পিছতে কাজু গছোপা কাজু বাদামৰ হেৰি গুটি লৈ লৈ গৈছে। য়াও পচাবগে হেনো।
লাগিছে নে খাব পৰা হৈছে নি অ
অ হেৰি লাগিছে লাগিছে অ এ বুটলিব পৰা হৈছে মানে হেৰি এ বেছি নাই লগা।
অ এইবাৰ কম লাগিলে অ ডাল বোৰ দলি দিব লাগে নেকি বাৰু
উম গানো ডাল ডলিব লাগে চাগে।
মাৰি পেল নি নেটত চাৰ্চ কৰি পেলাই চাব লাগে ডাল দলি থাকিব লাগে নেকি।
অ হ'বও পাইছাগে নহলে ইমান ওখৰ হৈ গৈছে হাৱলি গৈছেগে এইফালে।
অহ
সাত দিন লৈ গৈছে একেলানে আকৌ ডাল কাটি লৈ গৈছে দুডাল মান বোলে ঘৰত পচামগে বোলে তেনেকে যিয়ে বোলে।
অ ডাল যিবও পাৰে বাৰু ডাল ঠনাই পেলাই, হলেও গুটি পা হ লাগিছে মোক।
অ গুটি বায়ে হয় দেখন বেছি কে।
উম
পুলি হৈছে একদম পুলি হ, কিমান ডাঙৰ হৈছে সৰুল স
অকমানি হৈয়ে আছে।
আহ সাৰ পানী চাগে তেনেকে পোৱা নাই।
আহঁ উম তাৰাপা আকৌ আৰু কবিতা চবিতা লিখিছে নাই।
অ লিখি আছে আকৌ হেৰি খুজিছে পা দেখ দিবলৈ মাক কছে শংকৰ মাধৱৰ সেই কবিতা লি দেখিবলৈ কৈছে ভালকে আধ্যাত্মিক ভাৱ থকা। প্ৰাদেশিকত দিম বোলে তেতিয়া বেলেগে চাব বাৰু মই মোৰ যোগে মই আপোনাক পঠিয়াম বোলে আপুনি সেই কৰিব কবিতা লি লিখিবচোন তেনেকে কৈছে, তাৰপিছত আকৌ অ অ আকৌ ভূপেন হাজৰিকাৰ কিবা সতৰবাসীক কিবা পাতিব মানে। তাতো কিবা দিবলৈ কৈছে মাক।
অ এখোপ এখোপকে আগবাঢ়ি বাঢ়ি গৈ থাকক।
অ আজি আকৌ মোৰো ফোন নম্বৰো নিছে নি বোলে কৈছে কবি চক্ৰৰত বোলে মোবাইলত মানে গ্ৰুপ থাকে গ্ৰুপত এপুৱাই দিম বোলে এনেকে কৈছে।
তৌ লিখি থাক যে ভালে হৈছে দে
বোলো ময়ো লিখো বোলো দৈনিক, দৈনিক- দৈনিক সংবাদতো বোলো মই দিছো নহয় বোলো। সেই গল্প এটা দি থৈছো, ন চুটিগল্প প্ৰতিযোগিতাও হয় নহয় তেনেকে মই খবৰ দিম যেতিয়া সেই গ্ৰুপটোত নমৰটো লৈ লৈছে আৰু। ভৰাই দিম বুলি কৈছে।
অ' অ' ভালেই আছে দে, তাৰাপা খেতি তাৰপা হেৰি সেইবোৰ
কাইলৈ অ' কাইলৈ এতিয়া কাইলে বাাৰ পৰহিলৈ পৰা আমাৰ কঠীয়াা তুলিম আৰু আবেলি পৰা।
অ 'তাৰ পিছত কঠিয় তুলি হলে মানে আৰু ৰাইজক খবৰ দি দিব লাগে আৰু। তাৰপা সেই হেৰি ফালে লক্ষি লখিমপুৰ ডিষ্ট্ৰিক্ৰ ফালে অ' লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালে ছোৱালী এজনী বিয়া দিছে নহয় সেইজনী খবৰ দি দিব লাগে আৰু।
অ' সেইজনী খবৰ দি দিব লাগিব অ'।
অ' সেই সেইফালে সিহঁতৰ সেইটো চাইেঢেৰ কথা লৈছে আকৌ কথা লৈ অ' সিহঁতৰ সেইফালে ধঢেৰ কঁঠাল আছে কঁঠাল লৈ যাবলৈ কবি।
আহি পেলাই ক'ব লাগিব কঁঠাল নহোৱাকে নহ'ব নহয়, এতিয়া আম চাম নায়ে চাগে সিহঁতৰ ফালে।
আম নাই অ' তাহাঁতৰ তাত আাম নাই, পকা কঠাল আছে এতিয়া পুৰা। অ মাছ অ মাছ লৈ যাব লাগে নহলে পকা কঠাল একদম থপ থপ ধঢাপ ঢাপ। হৰি থাকে এতিয়া সেই লৈ যাবলৈ কব লাগে।
অ' তাৰাপা গুটি- চুটি।
অ' পথাৰত খায়ে মজা লাগিব। অ' তাৰপা সেই আহ। মানুহজনৰ হেৰি দৰমহা - ছমহা হৈছে নে?
দৰমহা - চৰমাহা নাহটো পাৰ হলে হব তাৰপিছতে সেই তেনেকুৱা আৰু মানে এতিয়া ডিউটিত আছে আৰু।
অ এতিয়া মানে দিউ হেৰি ডিউটি চিউটি ঠিকে চলি আছে?
অ ঠিকেই চলি আছে অলপ আগত ফোন কৰিছিলে চাহ খাইছে হেনো। চাহ একাপ খাই লৈছো বোলে ডিউটি চাহ দিয়ে নো আবেলি সন্ধিয়া সময়ত। চাহ একাপ দিয়া বোলে চাহ একাপ খাই লৈছো মই বোলো ক'ত খাইছো বোলে সেই ডিউটিত দিছে আকৌ ডিউটিত খাইছো তেনেকে কৈছে।
অ এনে ভাত পানী বিলাক সেই কোম্পনী পাই দিয়ে নে নিজে কিনি খাব লাগে?
কোম্পানীৰ পৰাই দিয়ে মাহিলি দৰমহা সেই পাওঁতে মানে পইচাটো কাটি লয় আৰু চেলাৰীৰ লগতে। চইচ টকা দিলেই তাৰ পিছত বৰ ধুনীয়া দিয়া ৰাতিপুৱা চু জি দিয়ে ৰাতিপুৱা একে চিৰা ভাজি দিয়ে।
অহ
সেই তেনেকুৱাবোৰ দিয়ে।
আমাৰ আজি চোৱা আমাৰ আজি সেই ছোৱালী জনী অংগনাবাদী খিচি দি যে সি আগৰ সেইবোৰ খিচৰিবোৰ খাবলে যে বেয়া হাঁহ পোৱালিয়ে খুব খাই এজনী মানুহে মোক কৈছে সি হাঁহ পোৱালিক দি পেলাই সেই খিচিৰি হেৰি এটা দিবি কেইটামান। নাখাও নহয় মই বোলো সেই গহপৰ মানুহ এজনীয়ে
অ ময়ো সেইফালে মানুহ এজনীয়ে ময়ো খুজিব লাগিব মানুহ এজনীক
মইো এইফালে এঠাইত দিম বুলি কৈ থৈছো সেই অ হাঁহ পোৱালি ময়ো পুহিবলৈ মানে অকণমান ডাঙৰ ডাঙৰ হাজজৰ পালেই মই লৈ যাম তাৰ পৰাা মইবলো সেই জনজনীক মই দিব লাগিব সেই মই পুহিবলৈ দিছো যে এনেকে কৈছো এপাকেট দিম আৰু বেয়া
অ অ অ বেয়া পাব নহয় কেলে বেয়া নাপাব আকৌ ও মানুহজনী আকৌ কেইদানৰ পিছত কৰ'বাত যাম বুলিও কৈ আছে হে যাম হেৰি তেনেকুৱা হৈ আছে মানে মই মানুহজনি কৈ থৈছো উম
হাঁহ পালে খালে বহুত ভাল হব সেইটো হাঁহ পালে খালে বহুত ভাল উম সেইটয়ে মই বোলো সেইকাৰণে হেই ইফালে দি দিম আৰু হাঁহ ডাঙৰ হ'লে আকৌ মঘৰ বিহুলৈ এতিয়া ধৰক ছটা দি দিলোঁ তিনি মোৰ হ'ল তিনিাহে মানুজনী হ'ল
অ বৰ লাভ হ'ব তেতিয়া।
উম মোক আৰু বেলেগকে নালাগে মই ছয়টা মোৰ ছয়টা দিম আৰু মোক ডাঙৰ কৰি তিনটা দিলেই হ'ল আৰু।
অ অ। ঠিক আছে দি দিব তেতিয়া তেওঁৰাই।
অঁ দিব লাগিব।
অ। তাৰপিছতে সেইয়াই আৰু এতিয়া এতিয়া ল'ৰা ছোৱালী কেইটা কি কৰিছে? ল'ৰা
ল'ৰাটোৱে সেই খেলি আছে।
টোৱে
সি এজন আহিছে, তাৰপা আকৈ মাল পেলাইছিলে সি ৰদ চাৰিডালে চিমেণ্টে।
কিহৰ কি কাম কৰিব?
অ টেংকি টো মানে উঠোৱা নাই যে ওপৰলে। দি পেলাই, এতিয়া সেই তাৰ কাম কৰিব মানে হেৰি কিমান হেৰি বাঁহৰ হিৰত বহাই থৈছে মানে তটো বেয়া হৈ যাব নহয় এতিয়া বাৰিষা।
অহ।
তাৰপা বোলে সোনকালে দোকানীটো এনেই কথা পাতি। খানা ৰাতিপুৱা খালো। কুন্দুলি, আলু ভাজি, দালি। তাৰপিছত হেৰি উম পটল ফ্ৰাই কৰিলো। তাৰপা কল পচলা চব্জি।
অহ। অ পটলৰ যে হেৰি মিহি মিহিকে কাটি বেচনৰ লগত ফ্ৰাই কৰিবিচোন ভাল লাগে খাই।
পটলটো?
উম মিহি মিহিকে কাটি বেচন বেচন অকনমান দিব লাগে দিয় আৰু এনেকে ফ্ৰাই কৰিব লাগে।
অ অ অ অ মই হেৰি আ উ এইবোৰ বেচন বেচন নাই বেচন পেকেত আনিবলৈ কৈ আছো অনাই নাই নহয়।
অ এতিয়া নালাগে আৰু মই কেইদমান পিছত আনিলো হবৰ আকৌ সেইফালে যাব যোৱাৰ কথা আছে নহয় গৰপোৰ ফালে।
অ সিফালে যোৱা কথা আছে, আকৌ সিফালে গলে মানে বেচনতটো বেয়া হৈ যাব নহয়। উম উম সেইটোৱে। মোৰ সেই আৰু মোক ফুল অলপো আনিবলৈ যাব লাগিছিলে, ভালে মানুহে ফোন কৰিছিলো মাতি আছে।
অহ।
ফুল অলপ আনিবলৈ যাম বুলি ভাবিছো, জানোঁ কোনদিনা যোৱা হয়।
অহ অহ।
তাক।
অই তহঁতে তহঁত বেঙুনীয়া বেঙুনীয়া যে হেৰি কি বুলি কয়? হেৰি পাতৰ নিচিনা কিবা পাটৰ নিচিনা যে টেঙেচি টেঙা পাটৰ নিচনা যে ফুল আছিলে যে।
অঁ
সেই জোপা মৰি গ'ল প্ৰায়।
আকৌ নতুনকে পোখা উঠিব আলুবোৰ আছে নহয়।
অ আমাৰ হেৰিয়ে কৈছিলে, আমাৰ কোনোবাজনীয়ে কৈছিলে।
অ আকৌ সেইবোৰ গোটেইবোৰ এদাই হৈ গল যদি আকৌ নতুনকে ওলাব হেৰী মাটিটো চেঞ্জ কৰি আলুখিনি উলিয়াই মাটিটো চেঞ্জ কৰি পেলাই, সেইখিনি মাটি মাটি পেলাই পেলাই আলুখিনি উলিয়াই পেলাব লাগিব উলিয়াই নতুন মাটিত আলুখিনি দি দিব লাগে।
অ নাজানো নহয় কথাটো কাইলৈ উলিয়াই পেলাব লাগিব।
অ কাইলৈ উলিয়াই তেনেকে হেৰিকে দি দিলেই হল পানীবোৰ সদায় ফোনত পানী হ'লে পানীবোৰ পেলাই পেলাই দিব লাগে।
উম আমাৰ পানী হ'লে হেৰি জেওৰাৰ ভিতৰত থাকে নহয় কেতিয়াবা পেলোৱা নহয় আকৌ মুখৰ আগতে এই যিকেইটা টাব আছে। তাত বোলে মস্ত জোক, বৰ ভান্দা আছে পাৰ হৈ যাবলৈ ভয় লাগে হেনা,
হেৰি ওচৰ কাষৰ মানুহঘৰ ফুলৰ তাবত সি পানী বাৰী হয় মইহে লুটিয়াই লুটিয়াই পেলাই পেলাই দিয়ো।
হে তেনেকুৱা হ মই এই মুখৰকেইটা পেলাও তাৰপিছতে সিফালবোৰ মাজত থাকিলে সেইটো আক, আগতে ওপৰত আছিলে তেতিয়া শুকাই শুকাই নিচিনাকে থাকে সেই তেতিয়াই তেনেকে থাকো। থকা হলেই ভাল আছিলে মাজে মাজে দি থাকো এতিয়া মানে সেই মাজত হ'ল হৈ পেলাই বান পেলাবও নোৱাৰো কৰিবও নোৱাৰো।
উপাই নাইকিয়া হ'ল আকৌ ইমান পৰুৱাবোৰ হৈছে। ছে নহয় পানীবোৰ আকৌ বেছি হ'ব নেকি। বৰষুণ আকৌ আহিব বৰষুণ মানে বৰষুণতটো আকৌ আহিব।
অ বৰষুণ দিব দিলে দিয়ক দে।
বৰষুণ বহুত দিন দিয়া নাই নেকি।
বহুত দিন নাই দিয়া আক
আমাৰ সেই কামটো কোৱা। অ আমাৰ এই ৰ'দৰ কাম কৰাৰ কথা নাছিলে তাৰ পৰা সেই, পতকে মিস্ত্ৰী এটা আমাৰ ঘৰতে বহি আছিলে। বোলে কৰিব লাগিছিলে তাৰপৰা বোলে মাল আনক আকৌ কৰো বুলি ক'লে মালৰ দোকানীটো ফোন কৰিলে মাল ইমান পঠিয়াই দিয়া চোন তাৰপৰা লগে লগে পাই আমি পঢ়ি থকা মাল পঠিয়াই দিলোঁ।
এনেকুৱা ফাৰ্ষ্ট মানুহ থাকিলে ভালে দেখোন।
অ মাল পঠিয়াই দিলে পইচা আকৌ নাই আকৌ দে বুলি কলে বোলে অ পইচা নাই নাই নাই আৰু বুলি ক'লে। মই বুলো নপঠিয়াই চাগে সেইটোৱে কৰপৰা পঠিয়াব আমি বহি থকাতে থাকিলো মাল আহি ঘৰ পাই গ'ল হি হেনোঁ।
অ।
জোৱা বাৰী পৰা।
উম।
উম সেইটোৱে আৰু।
সেইটোৱে আৰু।
উম। তাৰ পিছত এতিয়া কাম কৰিব লাগে আৰু ঠিক আছে তেতিয়া মোৰ এই আলহী আহিছে।
অ ঠিক আছে বাৰু হ'ব দে, ময়ো কিবা কিবি কৰোংগে আৰু। হ'ব দে।